হেল্ল'
হেল্ল' শুনিছা?
অঁ শুনি আছোঁ, ভালে আছানে?
ভালেই দিয়া, তোমাৰ?
ভালে। কথা এটা সুধিম, তুমি খাই বেছি ভাল পোৱা নে ৰান্ধি বেছি ভাল পোৱা?
খাইও ভাল লাগে মানে বনোৱা আকৌ নিজে মানে খাব নোৱাৰো।
অঁ সাধাৰণতে বেছিভাগ মানুহে খাই বেছি ভাল পায়, আনে বনোৱা খাই পেলাই বেছি ভাল পায় বহুত যদি খোৱা সোৱাদ লগা জুতি লগা খাদ্য যেতিয়া ৰান্ধে খাই বেছি ভাল পায় কিন্তু বনাই বহুতে বেয়া পায়। তোমাৰ কোনটো বেছি ভাল লাগে খাই বেছি ভাল লাগে? নে নে বনাই বেছি ভাল লাগে?
সে
বনাই ভাল লাগে।
উম বনাই ভাল লাগে। উম ৰান্ধি ভাল লাগে।
লৈকে তুমি, ৰান্ধি ভাল লাগে। কি কি কি ৰান্ধিছা? মাংস মাংস ৰান্ধি ভাল পোৱা নে মাংস?
অম পাওঁ অঁ খাই ভাল পাওঁ। নিলাহ। খাব নোৱাৰো যেন, ভাল লাগে। কেনেই বনাই?
ৰান্ধিলে খাব নোৱাৰা নেকি? আমি, আমি দেখোন মাংস ৰান্ধি পেলাই খাব, খাব পাৰোঁ। অঁ
থাকিলে গো, খাব মন নাযায়।
কি ভাল অঁ বনাই থাকিলে খাব মন নাযায়। নিজে বনালে খাব মন নাযায়। এনে কি, কি মাংস বেছি খোৱা?
চবে খাওঁ মই।
লোকেল, লোকেল মুৰ্গী খোৱা নে নাই?
ব্ৰইলাৰ, মুৰ্গী, হাঁহ চব খোৱা যায়।
ব্ৰইলাৰ, মুৰ্গি হাঁহ চব খোৱা যায়। সকলোৱে এনেই ঘৰত ঘৰত বেছিকে কি আনে?
ব্ৰইলাৰটো আনে।
ব্ৰইলাৰটো আনে
ঘৰত বেছিকে মাছ থাকে। মায়ে এ, মই ৰান্ধো আগতে অঁ, আগতে আমাৰ
হেল্ল' অলপমান ঠাইডোখৰ চেন্জ, সলনি কৰাচোন।
অ
অ কি মাছ? কি মাছ খোৱা যায়? কি মাছ থাকে ঘৰত? এতিয়া শুনিছোঁ চাগে, ঘৰত, বেছিকৈ কি মাছ খোৱা? শ'ল? অলপমান জেগাডোখৰ সলনি কৰাচোন।
আগতে আৰু বেলেগ মাছ খোৱা গৈছিলে। এতিয়া মা অসুখ হোৱাৰ পৰা এ ইকেইটা মাছ খোৱা গল।
অঁ অঁ কি কি কি মাছ? শ'ল, গৰৈ?
মানে ল লোকেল মাছ খোৱা যায়। এ, এই কাঠুৱা মাছ অঁ, তেল নথকা। হয়। ইটোত ফেটিলিভাৰ কিবা কিবি আছে হয় যে, বেয়া। ড ৰে খাব মানা কৰিছে, এইকেইটা খাব দিছে।
মা কি অসু অসুহ হৈছিলে?
পাথৰ আছে।
অ পাথৰ হৈছে, ফেটিলিভাৰো আছে। হেল্ল'
হেল্ল'
হেল অঁ অঁ! শুনিছোঁ। এতিয়া শুনিছোঁ। অলপ আগতে শুনা নাছিলোঁ।
অ মাছটো ডেইলি থাকে, মাংসটো কমকে থাকে। এ যোনদিনা মাংস আনা যায় মই বনাওঁ।
তুমি ৰান্ধা মাংস আনিলে তুমি ৰান্ধা আৰু মাছ থাকিলে মাই ৰান্ধে? সে
অ মায়ে ৰান্ধে। কোনবা হয় মাছ অ মায়ে ৰান্ধে। মায়ে সদায় ৰান্ধি থাকে তাকে মই মাংস আনিলে ৰান্ধো
অ মাংস আনিলেহে ৰান্ধা। এনে তুমি আৰু বেলেগ বেলেগ কি কি ৰান্ধা? মাংস, মাছ মাংসৰ বাহিৰে মানে মাছটো বাৰো মায়ে ৰান্ধে মাংস তুমি ৰান্ধা বুলি ক'লা বেলেগ বেলেগ আৰু কি বস্তু ভিডিঅ' চাই পেলাই ইউটিউব চাই পেলাই কিবা ৰান্ধা নেকি
সেই দে মই ব্ৰইলাৰ মাংস আনিলে ম'মো বনাও ম'ম' খাই ভাল পাওঁ মই
মম বনোৱা ম'ম' খাই ভাল পোৱা
অ ৰাতি দে সোনকালে মাংসটো আনিব দিও আনি ম'ম' বনাই কৰি তাত
অঁ কেনে কেনেকে বনোৱা প্ৰচেছটো অ গোটেটো প্ৰণালী কেনেকুৱা বনোৱা
কিছুমানে কেঁচাই বনাই ম'ম'টো হেৰি বা ষ্টাফিংটো মানে এই ভিতৰৰ বস্তুখিনি যে কিছুমানে কেঁচাই মাংসখিনি কুটি কুটি লয় পিচি লয় মই এ বইল কৰি লওঁ বইল কৰি পেলাই এ এটা এটাকে ও এৰুৱাই এৰুৱাই দিওঁ তাৰ পিছত পিয়াঁজ দিওঁ, নহৰু, আদা, জালুক
উম উম একেলগে সানি লোৱা
চাই দি বনাও ময়দা দি খোৱা ভাল হেল্ল
অঁ ময়দা খোৱা বেয়া কাৰণে আটা দি বনাও অঁ
অ', আতা দি বনাও। আতাটো-আতাটো ৰুটি বেলাৰ নিচিনা বেলি লওঁ। একেই সোৱাদ আৰু কিন্তু আতাটো লগ টাইম লাগে ময়দাৰটোকে,
অঁ' আৰু কোমল হয়নে নাই ময়দা দিলে কোমল হয় আতা দিলে ইমান কোমল নহয় বুলি শুনো। হয়নে কোমল?
একে হয়, একে হয়। একেই হয় আশীৰ্বাদ আতাটো দিলে অলপ বেলেগ এটা সোৱাদ আহে কিন্তু এনেই অ খোলা আতাৰে যদি বনোৱা, একেই হয়।
উম, অঁ আৰু এই ভাপত-ভাপ-ভাপত যে দিয়ে সেইটো তোমালোকৰ আছেনে ব্যৱস্থা বাচন আছেনে ভাপত দিয়া নে কেনেকৈ কৰা।
এ নাই তেনেকে আমি বেছি লে
উম। কি কৰা?
এটা দি-দি দিওঁ।
ভালকে নুু ভালকে নুশুনিলোঁ আকৌ কোৱা।
হেৰি ভাত বনোৱা চচ যে?
অঁ'
চচত-চচত পানী দি।
অঁ
তাৰ ওপৰত সেই জালনা খৰাহীটোত, তেল অলপ সানি, ম'ম', কেইটা দি-দি দিওঁ।
অঁ, জাল জালনা খৰাহী মানে এলুমিনিয়ামৰ খৰাহী।
অ' নহয় ষ্টিলৰ-ষ্টিলৰ।
অ' ষ্টীলৰ খৰাহি অ'।
অ' ষ্টীলৰ এ তাত তেল অলপ সানি দিওঁ। এতিয়া ম'ম' কেইটা লাগি নধৰিব যে।
অঁ-অঁ,
ভাপত দিলে লাগি ধৰে নহয়, তেল সানি ল'লে লাগি নধৰে মানে।
অঁ' তেল অলপ সানি লোৱা আৰু মায়ে খায়নে নাই ম'ম'?
মায় খাই ভাল পায়।
তুমি ফেটি-ফেটি লিভাৰ থকা বুলি ক'লা যেতিয়া, তেল অলপ সানি দিয়ে যে, একো অসুবিধা নকৰে?
এতিয়া সানি তেনেকে ইমান নকৰো নহয় তেল।
অঁ-অঁ, অকণমানহে তেল সানি দিয়া মানে,
অ' নহলে তাতে বাটাৰো অ' লাগ
অঁ-অঁ আৰু কিমান টাইম ভাপত দিয়া হয়?
ভালকে যদি ভাপ টো ওলাই নাযায় দহ মিনিট মান লাগে। অ, হৈ যায়। ভালকে যদি ভা অ মাং মাংসটো অঁ মই বইল কৰি লওঁ। এনেও হৈ যায় ব্ৰইলাৰ মাংস বেছি দেৰি নালাগে নহয় বইল হওঁতে।
কিমান কিমানটাকৈ বনোৱা ভাগত কেইটাকে পৰে?
মই শৰ্মাই এ ভাল পায় ডাঙৰ ডাঙৰকে বনাও এই দোকানত দিয়া নিচিনা সৰু সৰু ন কৰো ডাঙৰ ডাঙৰ বনাও।
অ'
যাতে এটা খালেই পেট ভৰাৰ নিচিনা হয় কিন্তু অ দচটামান বনোৱা যায়।
আৰু আৰু চুপটো বনোৱা নে নাই চুপ
াইম লাগ এজনী চুপটো নহয়।
চুপটো বনোৱা নহয় চুপটো বনালে কিন্তু বহুত ভাল লাগে
তেতি মানুহ লাগে, এ এয়া কামত মানুহ লাগে মই অকলে কৰে,
অকলে কৰিবৰ কাৰণে টাইম লাগে ন?
অ' মমো বনাবলৈ টাইম লাগে। অ' বহুত টাইম সময় লাগে।
এনে এনে চুপৰ লগত খাইহে কিন্তু বেছি ভাল লাগে মমো। অঁ চুপ বনাই খাইছিলা অকল চুপ অকল চুপ বনাইছিলা? নে মমো লগত চুপ বনাইছিলা?
অকল চুপ বনাও, তাৰ পিছত আকৌ অকলে মমো বনাও।
অ'। ময়ো বনাইছিলোঁ ম'ম' এই ক'ভিডৰ সময়ত, অঁ ক'ভিড মহামাৰীৰ সময়ত যে লকডাউন হৈছিলে সেইখিনি সময়ত বেলেগ কাম কৰিবলৈ আৰু বেলেগ একো কাম কৰিবলৈ নাছিলে। গতিকে তেতিয়া ভিডিঅ' চাই যে কি নতুন নতুন নতুন নতুন খাদ্য প্ৰণালী ৰান্ধিব পাৰি মানে সেইবিলাক চাই চাই ম'ম' বনাইছিলোঁ। তাৰপাছত আৰু আৰু মাংসৰ তেনেকুৱা নতুন নতুন ধৰণে কেনেকৈ বনাব পাৰি তেনেকে বনাইছিলোঁ। এই বিভিন্ন ধৰণৰ বস্তু বনাইছিলোঁ তেতিয়া।
মই তিল দি তিল দি মাংসও বনাও। তাৰ পিছত নৰসিংহ
তিল দি মাংস বনোৱা।
অ নৰসিংহ দি মাংস বনাওঁ নৰসিংহ সিংহ ভেদাইলতা
অ কল কলডিল, কল পচলা দিওঁ বোলে মাংস বনায়?
অ আকৌ হেৰিত কচু দি পেলাই বনাওঁ। ঠাৰি কচু যে? ক'লা ৰং ঠালি ঠাৰি কোলা কচুটো যে সেয়া দি পেলাইও বনাই বনাও অ সেয়াক হ
অ' পথাৰি কচুদি বনালে ভাল লাগে নেকি খায়?
অ আকৌ ওল কচু
অ অ ঠাৰি কচুদি মই বনাই পাইছিলোঁ ৰান্ধি পাইছিলোঁ কিন্তু ইমান মোৰ সোৱাদ লগা নাছিলে
মাছ মাছ লাগে বস্তুতো মাছৰ নিচনা